উম কোৱা অ', তেনেকুৱা আছা অ', আছো আছো, আছো তুমি কোৱা উ'ম
মই আজি বিদ্যালয়ত নগলো ৰবা মানে আজি মই বিদ্যালয় কিয় যাব নোৱাৰিলো জানা সকলোতে অলপ অসুবিধা আছে সেইবাবে ঘৰতে থাকিব লগীয়া হল এতিয়া খুব চিন্তাত আছো আজি
আজি কি কিবা কৰা হল কিবা গুৰুত্বপূৰ্ণ কথা আছিল নেকি সেইবোৰ ভাবি আছো অ', আজি তুমি বিদ্যালয়ত অহা নাই বাৰু ময়ো সেইটো ভাবিছোঁ আজি বেছি একোটা মানে বিশেষ নাই। কিন্তু দুই এটা নতুন পঢ়া আৰম্ভ হৈছিল তুমি চিন্তিত নহ'বা মই চব কৈ দিম।
ভালেই হল তুমি আছা মই আজি দিনটো ঘৰতে বহি বহি এতিয়া মনতটো ভাল লগা মানে বিশেষকৈ যেতিয়া বন্ধুহঁত লগ পাই কথা পাতি হাঁহি ধলি কৰি থাকো সেইবোৰ খুব মনত পৰি আছে আজি ঘৰত এ বহি
এ বহি ভাবিছো এতিয়া চবে কি কৰি আছে কিবা নতুন হল নেকি উ'ম অ', সেই হয় ন তুমি না নাথাকিলেওঁ অলপ শুনিলো সুন্দৰ লাগে বাৰু বন্ধু তোমাক বিচাৰিছে আজি কিয় নাহিলা পিছে বেমাৰ হৈছিলে নেকি অ মানে এ কি কবা আৰু উ'ম পিছে লগৰ বোৰে যে মোৰ বিষয়ে সুধিছে সেইটো শুনি ভাল লাগিল কিন্তু মই ভাবা নাছিলো অ',
কিন্তু এতিয়া মোক চব পঢ়াও বুজিব লাগিব তুমি অলপ ভালকে কোৱাচোন আজি কি কি পঢ়াইছা।
কি কি পঢ়াইছে কোন কোন অধ্য়াপক আহিছিল উম উম আজি ইতিহাসত নতুন অধ্যায় আৰম্ভ হৈছিল তাৰপিছত আৰু এটা বিষয়ত অলপ আলোচনা হ'ল আৰু এজন অধ্যাপকে অংকটো অংক অংকৰ পৰীক্ষাৰ বাবে আগন্তক পৰীক্ষাৰ বাবে প্ৰস্তুত থাকিবলৈ কৈছে
আৰে হয় নেকি এতিয়া পৰীকাৰ কথা শুনি মনটো আৰু বেছি চিন্তাত পৰি লৈ ছে ইমানতে পঢ়াৰ চাপ কম নহয় তাৰ ওপৰত একদিন নগলে বহুত পঢ়া বাকী পৰি যায় মই ভাবিছো কালি বিদ্যয়ালয়ত গলে তোমাৰ পঢ়াৰ এইখন লৈ
বহীখন লৈ চব লিখি লব লাগে উম ঠিক আছে লৈ ল'বা মই তোমাক চব দেখাই দিম তুমি চিন্তিত নহবা ইমান
ভালেই হল তুমি আছা তুমি নহলে মোৰ বহুত অসুবিধা হলহেঁতেন মই এতিয়া ভাবিছো একদিন বিদ্যালয় নাযাও বুলি কেতিয়াও নাভাবো কাৰণ এতিয়া লাগিছে যেন বহুত কথা হাৰি গল আৰু
আৰু আজি কিবা মজা হ'ল নেকি বিদ্্যালয়ত বেছিয়ে একো নহয় কিন্তু বিৰতিৰ সময়ত চবে বহি কথা পাতি আছিলে তোমাৰ কথা উল্লেখ হল
অ হ মোৰ কথা কি কৈছিল
চবে সুধিছে তুমি কেনেকে নাহিলা কিয় নাহিলা মই কৈছো তুমি অলপ অসুবিধাৰ বাবে ঘৰতে আছা চাগে ইিমান একো মই নাজানো মইয়ো সেনেকে থলোঁ আৰু
ভাল কৰিলা মই ভাবিছিলো চবে হয়তো ভাবিব মই এনেই নাযাওঁ বুলি এতিয়া অলপ ভাল লাগিছে যে বন্ধুহত মোৰ বাবে সুধিছে সঁচাই বিদ্য়ালয় মানে কেৱল পঢ়া নহয় বন্ধুহঁতৰ লগত সময় ক কটোৱাটো বহুত গুৰুত্বপূৰ্ণ
হয় হয় এইটো ঠিক বন্ধু হত নাপালে বিদ্যয়ালয়তটো অলপ নিৰাশ লাগে
ন কালি নিশ্চয় যাম কিন্তু কালি যাই পঢ়া বুজিবলৈ তোমাৰ সাহাৰ্য লাগিব তুমি অলপ সময় দিবানে
নিশ্চয় নিশ্চয় কিয় নিদিওঁ মানে তুমি চিন্তিত নহবা মই কৈ আছো মই যিমান পাৰিম সহ সহায় কৰি দিম
তুমি সঁচাই বহুত ভাল বন্ধু এতিয়া তোমাৰ লগত কথা পাতি মনটো অলপ ভাল লাগে নহলে আজিৰ দিনটো একেবাৰে মন বেয়া হৈ আছে এতিয়া অলপ সাহস পালো যে কালি যাই চব ধৰি লব পাৰিম
উম হুম এইটো শুনি ভাল লাগিল তুমি আজি ভালকে আৰাম কৰা বুজিছা কালি চব ঠিক হৈ যাব তুমি আহা মই চব দেখুৱাই দিম হয় সেইবাবে ভাবিছো আৰু ৰাতিটো অলপ পঢ়া চাম যাতে কালি অলপ বুজিবলৈ সুবিধা হয় তুমি এতিয়া কি কৰি আছা মই সেনেকুৱা একো কৰা নাই আৰু আজি এই সেই পৰীক্ষাটোৰ বাবে তুমি অলপ পঢ়িবা বুজিছা সেই আহ অংকৰ পৰীক্ষা লব ত' সেইটোৰ কাৰণে তুমি অলপ পঢ়ি আহিবা ৷ অ অংকৰ পৰীক্ষা লব নেকি মই যে জানা ন কিমান বেয়া অংকত কি-কি বা চাব লাগিব মানে মোৰ মূৰ ঘুৰাই যায় অংক প্ৰেক্টিচ কৰিব হলে ৷ তুমি জানাই ম অংকত ময়ো ভাল নহয় অংকত বেছিভাগ ছাত্ৰীয়ে ভাল নহয় ছাত্ৰ ছাত্ৰী চব মানে দিগদাৰ পায় অংক ইমান মানে সহজ নহয়৷
উম আজিকালি পিছে শুনিব পাইছো উম ডাঙৰ - ডাঙৰ পৰীক্ষাবোৰত অংকই লাগে ৷
উম লাগে - লাগে ৷ এতিয়া অংকতে আমি ইমান বেয়া চোৱাচোন এয়া মই পাছলৈতো বাৰু অংক বাদ দিম বুলি ভাবিছিলো কিন্তু আকৌ পৰীক্ষাৰ কাৰণে পঢ়িলে যোনবোৰ সেই ডাঙৰ পৰীক্ষা সেইবোৰৰ কাৰণেটো অংক আকৌ লাগিবই চাকৰি পৰীক্ষাৰ কাৰণে অংক লাগিবই। উম উম তুমি ঠিকে কৈছা মোৰ বা এজনীও চাকৰি এটা পালে ন ভাল এটা তেওঁ কিমান অকল অংকই প্ৰেক্টিচ কৰি থাকিছিলে সদায় আৰু মানে ইমান ডাঙৰ-ডাঙৰ টান-টান অংক মই মানে এনে মই মোৰ মই ভয় খাই থাকো আৰু সেইটো চাই পেনে মোৰ এনেকুৱা লাগে অংকটো মানে থাকিবই কিয় লাগে বিষয়টো।
সেইটো নহলে মানে ভাল চাকৰি পাব নোৱাৰি নেকি আছে কিছুমান কিন্তু মানে অ সেইটোৱে বেছিভাগতে অংক দৰকাৰ হয়।
উম নাই মানে অংক নোহোৱাকৈ এতিয়া আছে ধৰি লোৱা তুমি আহ কি কয় সেই কি প্ৰফেচাৰ হ'ব পাৰা কিছুমান ধৰি লোৱা ইতিহাসৰ প্ৰফেচাৰ বা মানে অধ্যাপক ত তেতিয়া তোমাৰ সিমান অংক দৰকাৰ নাই কিন্তু তুমি যদি এ একদম আ কি চৰকাৰী চাকৰি যোনবোৰ চবৰ কাৰণে থাকে চবে মানে পঢ়ি-পঢ়ি ফালে পৰীক্ষা দিয়ে সেইবোৰৰ কাৰণেতো অংক লাগিব। তাত তে হয়তো সিমান অ তাতে হয়তো ইমান ডাঙৰ-ডাঙৰ অংকৰ প্ৰশ্ন নুসুধিব পাৰে যোনবোৰ ধৰি লোৱা সেই দুটা-দুটা সেনেকুৱা ডাঙৰ বহীৰ পেজ লৈ লয় ন৷ সেইবোৰ নক সুধিব পাৰে কিন্তু সেই অলপ-অলপ সেই বেচিক্স ধৰি লোৱা জিঅ'মেট্ৰিক সেনেকুৱা টাইপ অলপ- অলপ সুধিব পাৰে সিমান টান নুহুধে চাগে কিন্তু মোৰ নাজানো ইমান সুধিবও পাৰে দেই মই নাজানো। উ জিঅ মেট্ৰিটো কিন্তু অলপ ভাল লাগে অংকৰ ভিতত। মোৰ অংক বস্তুটোৱে বেয়া লাগে মই একোৱে ভাল নাপাওঁ মানে এইটো ঠিকেই বাৰু যে মানে সেই ডাঙৰ-ডাঙৰ পৰীক্ষাবোৰত অকল অংকৰে নোহুধে বাৰু সেইবোৰ চব তাতে ইতিহাসো আহে তাতে অ জেনেৰেল নলেজ এইবোৰো আহে ত' সেইকাৰণে চাওঁ অলপ অংক পঢ়িম আৰু সেইটো যেতিয়া ডাঙৰ সম অলপ দেখা যাব সেইবোৰ কৰিব লাগিব উপায় নাই যিহেতু।
উম ঠিকে কৈছা উপায় নাই আৰু এতিয়াতে মানে আমি অ সাধাৰণ অংক খিনি মানে ভালদৰে সদায় অভ্যাস কৰিব লাগিব। তেত
থাকিব তেতিয়াহে মানে পিছলে টান-টান বোৰ পাৰি উম উম সেইয়ে মানে এতিয়া যোনবোৰ অংক আমি শিকি আছো ন এইবোৰ এনেকুৱা মানে সৰু - সৰু অংকৰ প্ৰশ্নয়ে আহিব চাগে ত স সেইকাৰণে এতিয়া যদি আমি ভালকৈ মনৰযোগ দিও, তেতিয়াহলে পিছলৈ ইমান কষ্ট হব নেলাগে। উ থিকে কৈছা তুমি তেতিয়া হলে কালিৰ কাৰণেও আমি ভালদৰে চোৱাটো ভাল হব অংক পৰীক্ষাটো কাৰণে মানে যদিও মানে তোমাৰ শ্ৰেণী পৰীক্ষা তেতিয়াও মানে
অ আমাৰ
অ আমাৰ ফাইনেলো আহি আছে সেইটো কাৰণেও আমাৰ অ অভ্যাস হৈ যাব ভালে খিনি। উম উম আৰু নহয় এইটো পৰীক্ষা আকৌ যদি বেয়া কৰো আকৌ সেই পৰহি কথা শুনিব লগীয়া হ'ব। সেইটো। বেয়া লাগে চবৰে আগত গালি গালি। খোৱা যায় ন।
অ।
অ অ আৰু আমাৰ অংকৰ চাৰটো মানে জানাই ন ইমান খঙাল এচাৰিৰ কোবহে দিব। হম হম সেয়ে সেইকাৰণে পঢ়িবা ময়ো সে পঢ়িব ওলাইছিলোঁ আৰু তুমি তাতে মানে কল কৰি দিলা অঁ অঁ ভালেই তেতিয়াাহলে মই আৰু বেছি দেৰি নকৰো তুমি পঢ়া কৰি লোৱা আৰু কালি বিদ্যালয়ত দেখা হম দেই তোমাৰ পঢ়াৰ বহিখন লৈ আহিবা অঁ অঁ নিশ্চয় নিশ্চয় এতিয়া তেতিয়া হ'লে তুমি পঢ়া হয় হয়
উম উম
উ